হেল্ল'।
শুনিছেনে?
অ' কি কৰি আছে?
মই এনেই আছো, আপুনি?
ময়ো এনে আছো ৰ,
এতিয়া ফ্ৰী আছেনে আপুনি?
অ' আছো আছো।
অ' মই ভাবিছিলো আজি আমি অলপ। সময়ৰ অমূল্য সময়ৰ বিষয়ে অলপ আলোচনা কৰিম বুলি ভাবিছিলো সময়ৰ।
হয় হয়। এইটো এটা আমাৰ ভাল বিষয়।
এনে ক'ব পাৰিবা নেকি? অসময়ৰ বিষয়ে অলপ।
সময় বুলি ক'লে আমি সময় কেতিয়াও অপব্যয়য় কৰিব নালাগে।
আৰু। বহুত আমি দেখিবলৈ পাওঁ‌ যে বহুত মানুহে সময়। কেনে অপবয় কৰা দেখা যায়। সেইবোৰ যদি আমি বিভিন্ন কামত এই সময়বোৰ। য আমি খটোৱা হ তেতিয়া হ'লে আমি বহুতো কাম। ভালদৰে সফলভাৱে কৰিব পাৰিম। বা চাবলৈ গ'লে পঢ়াৰ ক্ষেত্ৰতে আমি যদি। আহ কিছুমান নকৰিযা নকৰিবলগীয়া কামবোৰ যদি আমি নকৰি। আমি কিছুমান। আহ বাহিৰা ধৰণৰ কিতাপ গ্ৰন্থ আদিবোৰ যদি আমি আমাৰ কিছুমান বাহিৰা জ্ঞানো আমাৰ সম বৃদ্ধি পাব মোৰ লগত হয় হয়। লগতে আমাৰ ডাইৰেক্ট কি বুলি কয় সেইটো আমাৰ স্কুলত যিখিনি বিদ্যালয়ত পঢ়ায় সেইখিনি স সেইখিনি জ্ঞান এইটো আমাৰ বাবে প্ৰয়োজন। নহয় অকল সেইবাবে আমি বাহিৰা জ্ঞান লবলৈ আমি সময়বোৰ অপব্যয় নকৰি বাহি বাহিৰা জ্ঞান লবৰ কাৰণে আমি অ' অলাগতিয়াল সময়বোৰত যদি আমি আহ কিছুমান লাগতিয়াল বাহিৰা ধৰণৰ কিতাপ গ্ৰন্থ আদিবোৰ যদি পঢ়ো আমি তেতিয়াহ'লে বাহিৰা জ্ঞান বোৰ আমি লাভ কৰিবলৈ সক্ষম হম।
সেইটো হয়।
আপুনি ভাবেনে নে আপুনি কওকচোন অলপ
উ হয়। মোৰতে হোৱা নাই সেইটোয়ে তাৰমানে চোৱা আমি এনেকুৱা তাৰমানে যেনে আমি জোধা মৰেধা মৰে আম সেইটো ভাল নহয় কিয়নো চোৱা সময় সময় আমি অমিল সময় বিলাক তাৰ মানে যতে মধে খৰচ কৰিলে আমাৰ নিজৰ নিজৰ কাৰণে তাৰমানানে বেয়া কিয়নো সময় কেতিয়াও উভতি নাহে সেইটো সত্য আৰু চোৱা যেতিয়া এটা সময়ত আমি কেইদিন আগতে আমি উম কিছু বছৰ অ কিছু বছৰ আগতে আমি ছিলো অ' অ' অ' হেৰি টুৱেলভ পাছ কৰিছিলো কিন্তু এতিয়া চোৱা এতিয়া
হয়।
টুৱেল্ভ পাছ কৰাৰ পিছতে আমি এতিয়া ডিগ্ৰী ডিগ্ৰী পঢ়ি আছো কিন্তু ডিগ্ৰী পঢ়ি থাকিল। লগে লগে আমি সময়খিনি কেনেকৈ গুচি গ'ল আমি সেইটো অনুভৱে কৰিব নোৱাৰো। চোৱা তেতিয়া কিছু সময় আগতে প হৈছিল এতিয়া বাৰ বা দুটা বাজিলে। সেইটোয়ে তাৰ মানে সময় তাৰমানে এনেকুৱা এটা বস্তু যিটো তাৰমানে আমি ব নোৱাৰো তাৰমানে সেইটো তাৰমানে ৰখাই থোৱাটো সম্ভৱে নহয় আৰু উ তাৰমানে হেল্ল' আপোনাৰ বুজি বুজি আহিছে।
হয় শুনিছে নে?
অ' আপুনি নেট অলপ প্ৰব্লেম দি আছে।
শুনিছনে এতিয়া? হেল্ল'
খৰচ লাগে। আমি যদি সেই সময় কিছুমান কাম কৰি পেলাই তাৰমানে সময়টো তাৰমানে উম কটাব লাগে। কিয়নো চোৱা, যেতিয়া আমি তাৰমানে কোনো কাম নোহোৱাকৈ তাৰমানে সময়টোত তাৰমানে এনে এনেই তাৰমানে নষ্ট কৰো তেতিয়া আমাৰ নিজৰো লছ আৰু তাৰমানে আমাৰ কিছুমান কাম কৰিব লগা থাকিলে আমি সেইবোৰ ফেলাই থব নালাগে বা এতিয়া চোৱা এতিয়া আমাৰ কিবা এটা কাম কৰিব কৈছে মাহতে, আমি সেই সেইটো কাম তাৰ মানে কালি কৰিম, পৰহি কৰি সেনেকে তাৰ মানে ফেলাই থব নালাগে। তাৰপৰা মানে আমি সময় সময়ত কৰিব লাগে তেতিয়া সময় আমাৰ এনে এনে তাৰমানে নষ্ট হৈ নাযায়। এনে তুমি কি বুলি ভাবা নো সময়ৰ বিষয়ে? তাৰমানে কেনেকে কাম কৰিব লাগে বা কি কৰিব লাগে।
সময় বুলি কলে এতিয়া আমি যোৱা সময়বোৰতো আমি কেতিয়া তিয়াও ঘূৰি নাপাও। গতিকে আমি আহি থকা সময়খিনিত বা বৰ্তমান চলি থকা সময়খিনিত যেন্তে আমি স সময়বোৰ এনে অপব্যয় নকৰি আমি যাতে লাগতিয়াল কাম বোৰত আমি সময়বোৰ খটোৱাও, তাৰ কাৰণে আমি সকলোৱে গুৰুত্ব দিব লাগে আৰু আমি নিজেও সেইটো কৰিব লাগে।
সেইটো হয়। তাৰমানে তোমাৰ মতে তাৰমানে সময় বিলাক এনে খেদ এনে নষ্ট কৰিব নালাগে বা তাৰ সময়ৰ কাম সময়ত কৰি ব লাগে বা কিছুমান এনেকুৱা কাম অ তাৰমানে সময়ত কৰিব লাগে আৰু কাম বোৰ তাৰমানে পেলাই আহ তাৰমানে ৰখি ৰাখিব নালাগে যে আজি কৰিম, কালি কৰিম বুলি।
হয়। আমি কেতিয়াও এলেহুৱা হ'ব নালাগে।
উম সেইটো হয়। এনে সময়ৰ কাম সময়ত নকৰিলে কি হব পাৰে বুলি ভাবা তুমি?
এইটো এতিয়া নিজৰ ওপৰতে কবলৈ গ'লে যদি আমি পঢ়াৰ ক্ষেত্ৰতে যদি আমি সময়ত যদি আমি নপঢ়ি আমি অলাগতিয়াল কাম বোৰ যদি আমি কৰি থাকো। তেতিয়া হ'লে আমাৰ নিজৰে অসুবিধা হ'ব বা পৰী ক্ষাৰ সময়ত আমি ভালদৰে লিখিব ৱাৰিম, তেনেকুৱা ধৰণৰ আৰু আৰু সেইবোৰৰ ফলত আমি পৰীক্ষাত ভালদৰে উৰ্ত্তীৰ্ণ হ'ব নোৱাৰিম। তেনেকুৱা ধৰণৰ আমাৰ যিমানে আমি সময় অপব্যয় কৰিম সিমানে আমাৰ নিজৰ জীৱনত আমাৰ ব্যাঘাত আহি জন্মিব।
সময়ৰ কাম বিলাক সময়ত নকৰিলে বা যেতিয়া আমি আমি এতিয়া ষ্টোডেণ্ট। আমি পঢ়া কামতো যদি সময়ত নকৰো মানে এতিয়া পঢ়িব লাগে, পঢ়া টাইম। পঢ়া টাইমত যদি আমি এদিন এনে টাইমবোৰ ন সময়বোৰ নষ্ট কৰি থাকো, তাৰ ফলত আমাৰ নিজৰে বেয়া। সেইটোয়ে ন?
হয়।
এনেই তাৰমানে সময় সময়ৰ কাৰণে আমি যেতিয়া চোৱা, এতিয়া আমি কিছুমান এনেকুৱা কাম আছে যে আমি ফেলাই থব নালাগে, অ তাৰমানে এইটো কাম আমি কৰিব লাগে। আজি নকৰি পেলাই আমি পিছলৈ কৰিম বা পিছলৈ কৰিম কৰিম বুলি ভাবি থাকিলে আমাৰ কি হ'ব বাৰু ভাবা
হয়, আমি যদি ভাবো যে সেইটো কাম আমি কালি আজি কৰি নকৰো, অহা কালি কৰিম, তেনেকুৱা হলে আমি কামটো তেনেকৈ তেনেকৈ ৰৈয়ে যাব। আমি যদি তেনেকৈ নাভাবি যদি আমি ভাবো আমি লগৰ কাম যদি আমি একেলগে যদি সমাপ্ত কৰি দিওঁ, তেতিয়া আমাৰ নিজৰে ভাল আৰু কামটোও আজৰি হৈ থাকিব।
এনেই কিছুমান এনেকুৱা বস্তু আছে যিবিলাক আমি তাৰমানে সময়ৰ তাৰমানে সময়ত নকৰি সময়ৰ কাম বিলাক যেনে চোৱা এতিয়া আমি এটা কাম তাৰমানে আজি কৰিব নোৱাৰো, সেইটো কাম তাৰমানে বৰষুণ দি আছে বা কিবা দি আছে তাৰ ফলত যে এটা কিবা অসুবিধা সেইবিলাকৰ ওপৰত তুমি কি ক'ব খোজা তাৰমানে? সেইবিলাক ওপৰত মানে
কেতিয়াবা আমাৰ সেইটো কাম ন কৰিবলৈ আমাৰ বেয়া সেইটো কাম কৰিবৰ বাবে আমাৰ সেই সময়টো অ যোগ্য বা সেই সময়তটো কাৰণে আমাৰ উপযোগ্য নহব পাৰে। সেইকাৰণে আমি সেই কামটো সিদিনাৰ কিবা কাৰনে যদিও কৰিব নোৱাৰো আমি পিছদিনা হ'ল বা তাৰ পিছত হ'লেও আমি, সেই কামটো একেলগে সমাপ্ত কৰিবলৈ চেষ্টা কৰিব লাগে।
কিছুমানে যে কিছুমান মানুহে যে আজি কৰিম আজি কৰিম বুলি কয় কয় কয় বহুত দিন হেৰি কৰে সেইবিলাকৰ ওপৰত তুমি কি ক'ব বিচাৰা?
সেইবোৰক প্ৰথমে কবলৈ গলে সেইবোৰক আমি পোন প্ৰথমে বা সমাজতো স্বীকৃতি দি‌ তেনেকুৱা মানুহক এলে বুলিয় ক'ব লাগিব যে আজি কৰিম অহাকালি কৰিম তেনেকৈ তেনেকৈ তেনেকৈ দিনবোৰ আমাৰ যায় থাকে আৰু সেইবোৰ কাৰণত আমাৰ মানুহবোৰে যেনে ধৰণৰ যেনে ধৰণে আগুৱাই যাব লাগিছিল তেনেধৰণে তেনেধৰণৰে আমাৰ মানুহবোৰে আগুৱাই যাব নোৱাৰে আৰু তাৰ- ফলত সেইবোৰ কামৰ ফলতে আমাৰ জীৱনত কিছুমান ব্যাঘাত জন্মে।
উ সেইটোয়ে তাৰ মানে তেওঁলোকৰ ফলত সমাজৰ কিছুমান এনেকুৱা কাম আছে যিবিলাকত তাৰমানে তেওঁলোকক কৰিবলৈ কয়। যাৰ ফলত তেওঁলোকে নকৰে নকৰাৰ ফলত সমাজতে কিছুমান এনেকুৱা উ তাৰমানে এনেকুৱা য যে নকৰাৰ ফলত তাৰমানে সমাজৰে কিছুমান কাম ৰৈ যায়। বা কিছুমান এনেকুৱা বিষয়ে
হয়।
এনে তুমি সময় বিলাক তাৰমানে সময়ৰ কামটো তাৰ সময়ৰ ওপৰত তুমি তোমাৰ গুৰুত্বো কি বুলি ভাবা তুমি তুমি কি বুলি গুৰুত্ব দিয়া সময় ওপৰত-
সময়ৰ ওপৰত গুৰুত্ব দিবলৈ হলে আমি পোন প্ৰথমে আমি নিজেই পোন প্ৰথমে সময় সময়নো কেনেদৰে কটোৱাই ভাল কামত আমি সেইটোৰ ওপৰত পোন প্ৰথমে নিজে সজাগ হ'ব লাগিব আৰু সজাগ হ'ব হব পাৰিলেহে আমি জীৱনটোত ভালদৰে আগুৱাই যাব পাৰিম নহলে আমি কেতিয়াও অ কওকচোন
তুমি এনেই তুমি বেলেগ সময়ৰ ওপৰত কি বুলি তাৰে ক'ব বিচাৰা যে সময় বিলাক এনে কটাবলৈ কৰিব তাৰ তুমি কি বেলেগ কি ব বুলি তাৰমানে কটা হেৰি দিব খোজা
মই তাৰমাননে সকলোকে কম যে সময় কেতিয়াও- অপব্যয় নকৰো নকবলগীয়া কামত মই সেইটোয়ে কম যাতে কোনেও যাতে আৰু সময়বোৰ এনে অলাগতিয়াল কাম বোৰ কৰি নেখেদাই লাগতিয়াল কামবোৰতে সময়বোৰ খটুৱাই
উম
আৰু সময়বোৰ ভাল কামত যাতে সকলোৱে ব্যৱহাৰ কৰে সেইটোৱে
উম
আপোনাৰ পৰা বহুত কথা জানিব পাৰিলো।
আপোনাৰ লগত কথা পাতি ভাল লাগে। আৰু অসমৰ বিষয়ে জানি কিনে ভাল লাগিল। ইয়াৰ পিছত
হয়, আৰু পিছত কেতিয়াবা আৰু কৰিম দিয়ক।
দিয়ক